হেল্ল'।
শুনিছ নাই?
অঁ, কি কৰি আছ?
এই কি কৰিবি আৰু ইমান গৰম তোৰ আগফালে চোতালতে বহি আছো।
মাজে মাজে তোৰ এই চোতালতে অলপমান বতাহ মাৰি আছে, বতাহ খাই থাকিব পৰা হৈছো কিন্তু ত' ভিতৰলে সোমাই গ'লে বতাহো নাইকিয়া হয়। আৰু তোৰ ফ ফেনৰ বতাহো এতিয়া গৰম গৰম হে হৈছে দেখোন।
অঁ, সেইটো হয় বাৰু বহুত গৰম হৈছে বস্তুতটো। তাকে অ', হে আকৌ কি হয় মানে তোৰ ফেন ফেনৰ তলত থাকিলেও চাবিচোন বাহি ৰলে গলেও চোন কিবা ভওঁ ভওঁকে ধৰে নহয় নে?
হয় অ', সেইটোয়ে।
অঁ, তাকে।
কালি আকৌ তোৰ বতৰটো ভাল আছিলে অলপমান ঠাণ্ডা সেমেকা বতৰ হৈ আছিলে কিন্তু
অঁ, সেইটো হয় অঁ।
খবৰ খাতি ভালে চলি আছে বাৰু।
অঁ। তাৰপৰা হেৰি দেউতা ঠিকে আছে?
অ', দেউতা ঠিকে আছে এইকেইদিন অলপমান ভাল হৈ আছে দেই আন দিনাতকে।
অ' অ', মোৰ মাতটো অকমান হেৰি হৈছে নি বাৰু লেটকে গৈছে নি? শুনিছ নাই তই?
অঁ তোৰ মাতটো অলপ অলপ লেটকে আহি আছে।
অ' নেটৱৰ্কটো প্ৰব্লেম নেকি। অকমান তোমাৰ ভগা ভগা যেন পাইছো।
অ' জানো পাই কি হৈছে।
এতিয়া শুনিছ নে নাই? এতিয়া শুনিছ নে নাই বাৰু?
অ' শুনিছো। এতিয়া তই মোৰ মাতটো ঠিকে শুনি আছ নাই বাৰু?
অকমান অকমান তোৰ হেৰি আহিছে এনে শ্লোকে আহিছে মাতটো।
হেল্ল'। হেল্ল'।
অঁ, শুনিছ নে নাই?
শুনিছো তই শুনিছ নাই বাৰু মোৰ মাততো।
অ', মা শুনিছো।
এই খোৱা বোৱা কৰিলি নাই চাহ তাহ খালি নে।
হেল্ল' অ অ সেই ভা চাহ তাহ খালো বাৰু তাপা এতিয়া এই মায়ে ভাত চাত বনাই মেলি আজৰি হল এই পথাৰলৈ গৈছিলো যে সোনকালে ভাত খাই শুই থাকিব লাগিব সেইটো কাৰণে সোনকালে ভাত বনালে
ঠিকে হেৰি সোনকালে খাবি মানে কি এতিয়া পথাৰলৈ ৰাতিপুৱাতে যাও তোৰ ৰ'দ খনত এ কষ্টও হয় ন যথেষ্ট খিনি গতিকে খোৱাটো আৰু সময়মতে জিৰণি লোৱাটো প্ৰয়োজনো হয়
সেইটোৱে অ তাপা তহঁতৰ কি বনাইছে নে ভাত
অ আমাৰ সেই দেউতাক দিলেই খাবলে মানে দেউতাই চাৰে এঘাৰটা বজাত ইনচুলিন ল'ব লাগে যে চুগাৰৰ ঔষধ তাৰপিছত চাৰে আঠটা বজাত ল'ব লাগে আকৌ আধা ঘণ্টাৰ পিছত নটা বজাত ভাত খাবই লাগে দেউতাই খাইয়ে আছে বাও আমি অলপমান পিছত খাম
অঁ অ অ অ বাকী সদায় ইনচুলিন লব লাগে নে কি
অ সদায় ইনচুলিন ল'ব লাগে তোৰ ৰাতিপুৱা এবাৰ ৰব লাগে আকৌ তোৰ ৰাতি এবাৰ ল'ব লাগে
ৰেগুলাৰ ল'ব লাগে এ মাজে মাজে মই আকৌ কেতি কেতিয়াবা নিদিয়াকেও চাও মানে তোৰ চুগাৰ টো ঠিকে আছে নে নাই বা ইনচুলিন নললেও চুগাৰটো কমি আছে নে নাই চাওঁ বাৰু টেষ্ট কৰি
অ তেতিয়া কম থাকে নে
আ জোখতে থাকে এইতো আ ইনচুলিন লৈ লৈ মানে অলপমান আগতকে লিমিটলৈ আহি গ'ল এতিয়া ইনচুলিন নল'লেও চুগাৰটো কমেই থাকে বাকী তহঁতে খোৱা বোৱা কৰিলি নাই
নাই নাই কোনগে হে মায়ে বনাই থৈছে পিন্টটো আছে আছে আজি হেৰি এইটো মাংস আনিছিলে তাকে মাংস বনাইছিলে
অ ভালেই দে
এ গৰমখনত খাবলৈও মন যায় তথাপিও কিবা জুতি পুতি নহলে চোন ভাতেই খাবলৈ মন নাযায়
হয় হয় অ এই সেইটোৱে গৰমখনত তোৰ মানে বেছি মচলা থকাও খাব নোৱাৰি আকৌ তোৰ সেৰ সেৰা হলেও খাবলৈ মন নাযায়
উম
মইতো এই ভাতৰ বাদে জি টি খাই থাকো কিন্তু ভাত খাবলৈ মন নাযায় গৰমত আৰু যদিহে কেনেবাৰে গৰম ভাত হয় তেতিয়াতো আৰু একেবাৰেই খাবলৈ মন নোযোৱা হৈ যায়
সেইটো হয় বা আজি মই ৰাতিপুৱা প্ৰধান মানে মায়ে বেছিকে একো বনাই নিয়া নাই দেই দালি তাৰপিছত আৰু এনেকে মানে অলপ ভাজি এটা বনাই আনিছে পথাৰত টোৰ মানে শুদাই হলেও কিবা এটা খাই ভাল লাগে হয় নে নহয় বাৰু
হয় হয় সেইটো পথাৰতটো আৰু কি মুকলি যে সেই কাৰণে এ এনে ঘৰৰ চাৰি বেৰৰ ভিতৰত খোৱাত তাকে এনেকে মুকলিত খাই ভালেই লাগে ন শুকালেনো আমাৰ এতিয়া বনভোজ হওক তাৰপিছত পিকনিক আকৌ এনেকে মানে মুকলিত খাই ভাল লাগে এইবোৰ অনুষ্ঠানত
উম উম উম সেইটো হয় বাও অ মানে কিবা লগৰ বোৰ হওক তোৰ যেনিবা পৰিয়াল কোনোবা কোনোবা যদি একেলগতে কিবা এটা পাতি মেলি খোৱা হয় বা কিবাটা কিবা তাৰ মানে হেৰি আমেজটোৱে বেলেগ হয় নহয় বাৰু
অ হয় অছেতোটো ঠিকে কৈছ
উম আমাৰ আকৌ ভাল আছিলে না আমি যে এ ক্লাছ নাই এইট নাইন এনেকুৱাত যে আমি যে খানা বোৰ যে খাইছিলো মনত আছে নে নাই
আছে আছে তোৰ এই ফ্ৰেন্স ফোৰেভাৰ বুলি যে গ্ৰুপ এটা আছিলে গ্ৰুপটোতে আমি চবে আলোচনা গৈ পেলাই খানা খাওঁগে
অ আমি যে খানা খোৱাৰ আগত দহখন মান কাজিয়া হয় আমুকটো এনেখালে আমুকটো এনেখায়
অ সেইতোয়ে এই আমুকটোৱে নাখালে নহয় আমুকটোৱে খালে আমুকে নাখায়
অ অ অ অ অ আমুকটোয়ে হে খালে অ কিন্তু মানে হেৰি এইটো কিন্তু পিছত সবেই খাইগে আকৌ
পিছত সবেই খোৱাটোও হয় আৰুতো ভালো লাগে ন
উম
উম এ এতিয়া আকৌ তোৰ মানে এ লগবোৰ সলনি হ'ল সবৰে এতিয়া লগবোৰ বেলেগ বেলেগ হ'ল সব বেলেগলেও গ'ল কিছুমানটো গৈ দূৰত দূৰত পঢ়িবলৈ ললে
উম এইটোয়ে মই এইবাৰ আহো তেনে খাম বুলি কৈছিলো নহয় দেই খানা
উম
তাৰপিছত আকৌ এই কেইজনীমান ওলালে আকৌ নাখাও বুলি ক'লে ডাইৰেক্ট মুখতে নেখাও কৈছে
অ
তাৰপিছত মইতো আৰু মুখে নেমেলিলো আৰু মই আৰু মানে কি হয় চাবিচোন পতিয়াই হেৰি পৰা মানে তোৰ ধৰি লোৱা এ এম ই স্কুলৰ পৰা কিবা এটা খানা এটা উলিয়ালে ছোৱালীৰ ভিতৰত অকল মই ওলাও
অ প্ৰথম বাও তই ওলোৱ আৰু তহঁতৰ ঘৰতে আগভাগ লৈ পেলাই খোৱা হয় না
অ কিন্তু আগ আগ ধৰি কোনোবা এটাই বোলে উলিয়াও কিবা আকৌ নাই কোনো নাই আগত ওলোৱা
অ হয় বাও মানে আমাৰ ল'ৰা খিনিৰ কথা বেলেগ বাৰু দেই ল'ৰা খিনিতো মন গ'লেই খানা খোৱা হৈ যায় আকতো আকৌ এটাই নাখালে গোটেই সোপাই নোখোৱা হৈ যায়
অ সেইটোৱে কিন্তু আমাৰ ছোৱালীয়ে আকৌ মহিমাটোৰ বুজিব নোৱাৰি নহয় পেটত কিবা এটা লৈ মুখত মুখত কিবা এটা লৈ থাকে ন তই ধৰিব নোৱাৰ
উম হয় বাৰু সেইটোৱেই
সেইটোয়ে এনে মোৰ এনে মোৰ মানে ইমান এইবাৰ খাবলৈ মন গৈছিলে ন সবৰে লগৰ বোৰে মানে খানাবোৰ খাই আছিলে
অ
তাৰ পিছত হেৰী তাৰ পৰা মই মানে হেৰি ৰুবুলকে সুধিলো কাৰোবাক এনেকে কৈ থা গৈছে গ্ৰুপত মেছেজ এটা দেছোন মই গ্ৰুপত মেছেজ দিছিলো পাইছিলি নাই জানো
পাইছিলো বাও
অ
এ ময়ো দেখিছো ন দুজনী মানে না খাওঁ বুলি কৈ দিলে তাৰপিছত আৰু আমিনো কি খাম বুলি কৈছোঁ মই নাখাওঁ
অ তাৰপিছত আমাৰ এই হেৰি এইটোকে আমাৰ এই হেৰি যে আহিছিলে বৰা গুৱাহাটীৰ পৰা
অ।
তাক কলো সি সি কৈছে সি ডাইৰেক্ট কৈছে নাখাওঁ বুলি সিউ কলে নাখাও বুলি আৰু কোনোব বাদ দে।
এ নহয় সি এনেও কৈ দিয়ে সি এনে নাখাও বুলি কয় সি প্ৰতি বছৰে চাবিচোন আনকি সি নিজে গোটাই পিটাইও লাষ্টত নাখাওঁ বুলি কয়, এনেই সেইটো উলিয়াই আৰু।
উম সেইটো প্ৰতিবাৰ তেনেকুৱা কৰে বাৰু।
তাৰ সেইটো স্বভাৱেই মানে এতিয়া আমি হুচৰি গাঁওতে সি নাগাও বুলি এনে কোনোবাই এনে ওলাব মই আজি নাগাও বুলি এনেই উলিয়াব তাৰপা কামোৰ দুটামান দিলে আকৌ গোৱাটো হৈ যায়।
উম আগ ধৰি সিয়ে ওলাব।
এ সেইটো তাৰ এনেই বাৰু তাৰ সেইটো এনেই মানে সি কওঁ বুলি কয় আৰু। ধেমালিতে।
তাকে তাৰপিছত হৈ সেইবোৰে আৰু
এতিয়া আমি ইউনিভাৰ্চিটি লেভেলতো ধঢেৰ লগ পাইছো বা তোৰ হায়াৰ ছেকেণ্ডাৰী লেভেলতো ধেৰ লগ পাইছো হয় নে নহয় কিন্তু এই আগৰকেইটা লগৰ নিচিনা নহয় কিন্তু কেতিয়াও।
সৰুতে আমি যোনবোৰাক পাইছো বা অ সেইটো এম ই স্কুলৰ সময়ত জাক জাক পাইছো সেইবোৰ নিচিনা নহয় আৰু।
সচাকে নহয় এতিয়া মানে মই কি কিহত প্ৰমাণ এটা পালো দেই মই মানে সেইদিনা সেই এ ক্লাছ কৰি মেলি আজৰি হ'লো তাৰ পিছত আজৰি হৈ লৈ মেলি মানে এ আমি কিবা এটা যদি কৰ ন আগদিনাখনে যদি ক থ আমি আজি এনেকে সেই লগতে কিবা এটা খামগে দেই গৈ মেলি নহবা সেই ক্লাছ আদায় হোৱাৰ পিছত লগ ৰৈ থাকিবি আমি একেলগতে যাম, দেই আমি তেনে কৰিলে তোৰ কথা আমি ইটোৱে সিটো কথা ৰাখি ৰাখি নাথাকো নে
অ ৰখি থাকোঁ।
অ তাৰপিছত আকৌ কিবা এটা যদি তোৰ ধৰি লো হেৰি দিলে ক স্কুলত যদি কিবা এটা দিলে তই যদি মোক ক বোলে দি দিবিচোন, নাইবা দে-দেখুৱাচোন সি থাকো নে, দেখুওৱাচোন বুলি যদি কয় আমি কি নেদেখুৱাও নেকি হয় নহয় বাউ?
অ
ক'বত মানে মই ধেৰ প্ৰমাণ পাইছো তেনেকুৱা মানে নহয় ও কলেজ লাইফতো একেবাৰে নহয়। তেলি নহয় কৈছো নহয়
অ নহয় এ মানে কি আৰু তোৰ এই কিছুমান তোৰ স্বাৰ্থ বুলি নহয় দেই কিছুমান তোৰ তেনেকুৱা স্বভাৱেই যে নিজোটো কাম হৈ যোৱাৰ পিছত গুচি যায় বা তোৰ গুৰুত্ব নিদিয়ে বেলেগৰ কথা চিন্তা নকৰে।
অ সেইটো হয় অ।
উম এ তেনেকুৱা মানে, এতিয়া ময়ো পাইছো ন আমাৰ ইউনিভাৰ্চিটি লৈ গ'লেও এতিয়া মোৰ ইউনিভাৰ্চিটিতো লগ আছে, কিন্তু এতিয়া মোক সেইকেইটাৰ লগতকে এঁ আঁ যোনগেইটা আমাৰ এম ই স্কুলৰ পৰা আছো সৰুৰ পৰা আছো সেইগেইটা আপোনতাতো অলপ বেলেগ। আৰু এতিয়া আমাৰ ঘৰতেতো দিনতটো পৰি থাকেহি।
সেইটোৱেই।
উম' আৰু একো আমাৰ ইয়াত কোনো ধৰা বনোৱা নাই গম পাইছ নাই আমাৰ ঘৰত। সেঁহেত আহে মন গলে আহে। মাহঁতক মাতে আহি পেলাই ডাইৰেক্ট ভিতৰত সোমাইি মোৰ ৰুমতে পৰি থাকে সিঁহতে মানে দিনটো আৰু আও- ত' এনেকুৱাও নহয় যে এ আমিও চিন্তা কৰো কেতিয়া যাব কি কথা সেইবোৰ আমাক- কেচ নাই মানে তোৰ আমাৰ ঘৰতে থাকিলে তাপা দুপৰীয়া ভাত পানী খালে। আকৌ মন গলে ৰাতিও থাকিলে আকৌ ৰাতিহে কেতিয়াবা যায় ৰাতিপুৱাতে আহি।
সেইটোৱে অঁ এ সেইবোৰ মানে বেলেগ এটা হেৰি আছিলে। এতিয়া মানে শুনিবি দেই মোৰ লগৰ দুজনীমান আছে দেই কিবা এটা কথা যদি মই যদি কিবা এটা- কওঁ নহয়- ইমান পতককে বেয়া পাই মেলি কিবা মাতবোৰ নকৰাকে থাকিব মানে তেহেঁতৰ- হেৰিটোৱে বেলেগ মানে কথা কোৱা ষ্টাইলটো কিবা- বেছিয়ে আপ আপো আপোন পিতিয়া তাইপ মানে সেতটো গম পাও। উম তেঁহেতক মানে বে এ‌ দেখ তাক- বেছি মানে সেহেঁতি মানে এইটো বিচাৰে তেহঁতক মানে বেছি ইম্পৰ্টেন্ঞ্চটো দিব লাগে। সেইদিনা মই মুখ আগতে কৈছো মই বোলো মোৰ লগৰ বোৰ এনেকুৱা নাছিলে পাই।
উম' সেটোৱে আ হয় আৰু দে। এতিয়া আমাৰ লৰা সোবাৰ মাজত দেখোন মাৰ পিত হয়ে থাকে ইটোৱে সিটোৰ মাজত আমাৰ তথাপিও তেনেকুৱা নাই নহয়। এতিয়া আমাৰ ভণ্টি বিয়াতে মই মানে তো এইটো নশলাগিলে নহব আৰু এতিয়া- আমাৰ ভন্টি বিয়াতে মোৰ লগৰ সোপাই যেনেকে সহায় কৰিলে নহয় মানে তোৰ- এ মই মানে কি কৰিম আৰু বহুত মানে কৃতজ্ঞ হৈ থাকিলো সেহঁতৰ ওপৰত।
অঁ তো সঁচাকে আকৌ এইবোৰ ঘৰ বিয়া চিয়া হলেহে মানে গম পোৱা যায় দেই। কোন মানে কিবা মানে বিপদৰ সময়তহে বিপদৰ বন্ধুহে আচল বন্ধু বুলি যে কয় যে গম পাওঁ নে নাই।
উম' সেইটোৱে সেইটোৱে।
এতিয়া- আমা ভন্টি বিয়া সময়ত একদম আগদিনা কৌ আগদিনা এই প্ৰায় এসপ্তাহ মানৰ পা আমা ঘত- তে লাগি আছে এ বিয়া পাছদিনাখনহে গৈছে মানে।
অঁ গম পাইছো কেলে হাৱা জানৰ পৰা হেঁতি অহা নাছিলে জানো।
অঁ হাৱাজান পাও আহিছে তাপা বুঢ়া বুঢ়ীগিটাই হওক- শিঙীয়া গীটাই মধুপ গিটাই মানে চব আৰু আৰু মোৰ লগটো বেছিও নাই কিন্তু, - আমি এই উম দছটা মানেই আছো ন লগত।
উম উম' হয় হয়, উম'।
অঁ'
সেইটো হয় বাও এ সেইটোৱে ও।
ভাল আও আমাৰ গেইটা।
উম'